হেল্ল'
কৰি আছা তুমি
এয়া এনেই আছো ৰবা তুমি কি কৰিছা
হয় মই অলপ মানে ভাততো খাই অলপ খোজকাঢ়ি আছো ৰবা
অ কিহেদি খালা ভাত
অ আজি দালি ভাত আৰু পনিৰ আলু চব্জি পানাই আজি মায়ক দিওঁ দুইজন আছিলে মায়ে ঘৰতে আছিলে মায়ে বনাইছে আৰু
অ বাকী খবৰ পাতি ভালেই
হয় খবৰ পাতি ভালে তোমাৰ
মোৰো আছোঁ দিয়া আৰু এয়া আজিহে টাইম পাইছোঁ ৰ'বা ফ্ৰী ছানডে' বুলি কিনে ইমান কেইদিন সদায় ইণ্টাৰ্ণশ্বিপত যাব লগা হৈ আছিলে মোৰ
হয় ইণ্টাৰ্ণশ্বিপটো হয় এইটোতো বহুত কষ্ট হয় ইণ্টাৰনশ্বিপৰ টাইমতো
উম বহুত দিগদাৰ হয় আৰু এতিয়া আমাৰ যোৱা বছৰৰ পৰাহে তোমাৰ দিগ্ৰীত আ ইটাৰশ্বিপটো এড কৰিছে আৰু আমি পইচাও নাপাওঁ অ আমাৰ উল্টা খৰচ হয। হা?
এনে কৰিব লগা হয় ন?
অঁ এনেই কৰিব লাগে আমাৰ উলটা আমাৰ খৰচহে হয়, আৰু কিছুমান জেগাতো বহুত মানে বহুতৰ এনেকুৱা হৈছে যে সিহঁতে পইচা দি কিনে ইণ্টাৰ্ণশ্বিপ কৰি আছে।
হয় হয়, তুমি?
মই বাৰু কিছমাতত ফ্রীটো পাই গ'লোঁ আৰু। নহ'লে মানে মইও চাগে পইচা দিব লগা হলে হয়।
অ' এনে মানে তোমাৰ ওচৰতে কৰি আছা নে তুমি অলপ দূৰত যাই কে এনেকে গাড়ী দি যাব লগা হয়?
গাড়ী দি যাব লাগে, দুটা গাড়ী সলাব লাগে মোৰ। দূৰ আছে অলপমান ত' ভালেখিনি
বাছিলে কিন্তু আমি মানে কাষতে এটা ফাৰ্মাচি আছিলে তাতে সুধিছো যি মানে অ যি যিবোৰ কৈছে ন মানে গভৰ্মেণ্টৰ ফালৰ পৰা যিবোৰ মানে ফিংগাৰ প্ৰিণ্ট থামচ এইবোৰ লাগে বুলি। মানে ফাৰ্মাচী চব এভেইলেবল আছিল মানে ডক্তৰ বোৰো আহে এনেকাকে ত' আমাৰ মানে আমাৰো লাক ভালে আছে যে আমি কাষতে কৰিব পালো, মানে বহুতে কাষত গাড়ী ভাড়াও নাযায়, মানে অলপ বেছি দূৰো নহয় খোজকাঢ়িলেও মানে পাইহে যায় তেনেকুৱাকে আমিও কৰিলো।
অ'।
আৰু মোৰ ফ্ৰেণ্ড বোৰো কৰিছে তাত পোন্ধৰশ টকা দি কৰি কৰিছে। তোমালোকে কিমান টকা দি কৰিছিলা?
মানে নাই নাই আমাৰ পইচা দিব লগা হোৱা নাই, আমি একদম ফ্ৰীতে কৰি আছোঁ বাচ আমাৰ গাড়ী ভাড়াটো খৰচ হয় আৰু।
হয় ন তোমাৰ ফ্ৰেণ্ড বোৰ এনে কলেজৰ ফালে পৰা মানে আছে আহিছে ন?
অঁ এইটো মানে কলেজৰ পৰা মানে কি আমি যেতিয়া মেমহঁতক সুধিছিলো তে তিয়া আমাক কৈছিলে কি যে তোমালোকে মানে আমাক ফিল্ড কেইটা কৈ দিছিলে আৰু যে তোমালোকে এনেকুৱা এনেকুৱা যিকোনো এটা ফিল্ডত যাব পাৰা। ফাৰ্মাচীত গ'লা মেডিকেলত গ'লা যিকোনো বা তোমাৰ এই ধৰি লোৱা ফিচাৰিজ আছে ত' এনেকুৱা। মই যিহে তু জুলজিৰ ত' মই সেইবিলাক লাইনতেই গৈছোঁ। ত' এতিয়া মানে মই কৰি আছোঁ ভেটিনেৰি। ত' আমাৰ ইয়াতেটো তোমাৰ দু টা ভেটিনেৰি আছে ন, এটা খানাপাৰা আৰু এটা চেনীকুঠি মই চেনীকুঠিটোত কৰি আছোঁ। খানাপাৰাটোতে গৈছিলোঁ আমি প্ৰথমতে আমি মানে তোমাৰ হাঁ কি কৈছা?
খানাপাৰাত কি ক'লা মানে?
খানা আমি মানে কি জানানে আমি কৰিতো এইটো মাহত আছো কিন্তু, আমি এপ্ৰিল মাহতে যায় কিনে ফিক্স কৰি থৈ আহিছিলো। আমি মানে এদিন ওলাই গৈছিলোঁ তিনিজনি মান এনে কে তিনি চাৰিজনী ওলাই কিনে ভাবিলোঁ যে আমি এদিনতে চব যি যি জাগাত আমি প্লেন কৰি থৈছিলোঁ যে খবৰ ল'ম আমি চবতে গৈ গৈ খবৰ ল'লোঁ আৰু তে ফাৰ্ষ্ট আমি খানাপাৰা গৈছিলোঁ খানাপাৰত যাওঁতে মানে তেখেতে আমাক ক'লে কি যে তুমি আমি মানে ইণ্টাৰ্ণশ্বিপটো যদি কৰোঁ আমি দহ হাজাৰ টকা দিব লাগিব। আৰু ইণ্টাৰ্ণশ্বিপটো এদিনৰ হওঁক বা তিনি মাহৰ হওক দহ হাজাৰেই দিব লাগিব। ত' এতিয়া আমি ভাবিলোঁ দহ হাজাৰ দি কিনে মোৰ ইয়াৰে পৰা যদি মই ঘৰৰ পৰা যদি যাওঁ খানাপাৰা মোৰ ডেইলি তোমাৰ এশ টকাৰ ভাড়া পৰিব ত' মোৰ মাহত তিনি হাজাৰ যাই আছে তাৰে ওপৰত আকৌ মই এ দহ হাজাৰ টকা দিব লাগিব। আৰু খোৱা লোৱাতো আছেই আৰু কিমান কিবা খৰচ হয় সেইটোৱে ত সেইকাৰণে ভাবিলো এই বেলেগ জাগাতো খবৰ লৈ কেনে চাই লও দহ হাজাৰ এক দুই হাজাৰ হলেও বেলেগ কথা ন দহ হাজাৰ বেচি হৈ
দহ হাজাৰতো এনেকা নহয় ন মানে এনে এনেকোৱাতো আ ছাৰহতেও মেম্বৰত বোৰো এনেকা কোৱা নাই যে ইমান পইচা ইচেবলতো কলেজতো আহিছে ন মানে কিবা নাম আছিলে ন আৰু কলেজতো পোন্ধৰশ টকা দি কেনে কৰিব লগা হৈছে, কিন্তু এনে বাহিৰত যোৱা যদি যাম আৰু ফ্ৰীকে কামো কৰি দিম আৰু পইচাও দিব দিব লাগে তেনেকোৱাতো হোৱা নাই ন
উম সেইটোৱে সেইকাৰণে আমি ভাবিলোঁ থাকক এইটো, আমি মানে এনেই লিষ্টত থৈ দিছিলো বেলেগ জেগাটো চাই লও। পিছত আমি চেনীকুঠি গলো তাৰ পৰা বাহিৰে বাহিৰে, তাপা চেনীকুঠি আহোতে অ ফ্ৰীত একদম ফ্ৰী একদম সিহঁতে একো কৰা নাই আনকি মানে আমাৰ আমি অ য'ত কৰি আছো সিহঁত ইমান ভাল হয় মানুহবোৰ আমি ক'লো ন যাই কিনে কনফাৰ্ম কৰি আহিছো যে আমি কৰিব পাৰিম নে ত সিহঁতে কৈছে পাৰিবা। কিন্তু আমি মানে সেইদিনাখন কেৱল কনফাৰ্ম কৰিবলৈহে গৈছিলো আমি মানে লাইক এক এপ্লিকেশ্যন বা কোনো ধৰণৰ সেই লৈ যোৱা নাছিলো কাগজ পাতি
হয় যিহেতু এইটো এপ্ৰিল মাহতে গৈ গৈছিলা ন। কিন্তু এতিয়া জুলাই মাহৰ পৰাই ষ্টাৰ্ট হৈছে।
অ হয় হয় আমি এপ্ৰিলতে গৈ কিনে খবৰ কৰি থৈ আহিছিলো ত মানে আমি কাগজ লৈ যোৱা নাই আৰু লগতে আমি গোটেই কেইজনী যোৱাও নাছিলো যিকেইজনী কৰিম বুলি ভাবিছিলো একেলগে। ত সেইকাৰণে আমি কাগজো লৈ যোৱা নাই। ত' পিছত আমি এদিন কলেজৰ পৰা বাহিৰে বাহিৰে গ'লো আৰু গৈ কিনে আমি কাগজ চাগজ দি কিনে সেই কৰিলো ত' মানে মানুহখিনি ইমানেই ভাল আমাক ক'লে কি যে তোমালোকে এটা কাম কৰা অলপ দেৰি ৰখা, ৰখি কিনে নিজৰ অৰ্ডাৰখন একেবাৰে লৈ যোৱা বাৰে বাৰে আহি এনে গাড়ী ভাড়া খৰচ কৰিব নালাগে মানে সিহঁতে এইখিনি কথা বুজি পাইছে, আমাৰ মানে ইমান ভাল লাগিছে এইটো
হয় কি কি চোৱাত তুমি এ তোমালোকে এটা জেগাত বেয়া পালা এটা জেগাত ভাল পালা এটা জেগাত মানে তোমালোকক লুটিব খুজিছিলে কিন্তু এটা জাগাতটো ভাল হ'লা ন কিয়োকি ইমানতো নলয় ন যিহেতু এটা কলেজৰ পঢ়া তুমি গৈছা কিবা এইটো কৰিবা কাৰণে এ এইবাৰ কলেজ হয় এনে যোৱা বেলেগ কথা, কিন্তু তুমি এটা মানে কলেজৰ ফালে পৰা কলেজৰে সেটো গৈছে বুলি কৈছে ন। তুমিতো এনে ডাইৰেক্ট তাৰে কাম বিচাৰিব কাৰণে গৈছা যে তেনেকোৱ পইচা সুধিছে হয় নে নহয় আৰু তুমি তাতে ফ্ৰীয়ে কাম কৰি কৰি দিবা সিহঁতৰ কাৰণে সিহঁতে ইমান পইচা ল'ব নালাগিছিলে
সেইটোয়ে এটা সৰু চাই উম সেই ত এটা সৰু চাই এমাউণ্ট ললেও হ'লে হয় আৰু আমি ষ্টুডেণ্ট হয় ইমান পইচা নো ক'ৰ পৰা
হয় ষ্টুডেন্টৰ পৰা ইমান পইচা নলয় ৰিক্স হয় আজিকালিতো মানে বহুত স্কুল টাইম আমি যে গৈছিলো সেইটো স্কুলত ভাৰাও মানে স্কু স্কুলৰ বাছত তুমি যিকোনো বাছত উঠিবা, চাহে ৰিক্সাবোৰো উঠিবা ন আগত। পইচাই লোৱা নাছিলে মানে ষ্টুডেন্ট মানে ক ড্ৰেচ দেখা পাইয়ে মানে কি সিহঁতে পইচা লোৱা নাছিলে
অ', সেইটোৱে আৰু পইচা ললেও সিহঁতে কমাই কিনে লয়।
হয় কমাই কেনে লয় বেছিকে নলয় হয় ষ্টুডেণ্ট বুলি চব জাগাতে কম হয় আৰু এইটো ভেটেনাৰীটো বেছিয়ে ল'লা
উম বহুত বেছি কি আমি কিন্তু এতিয়া য'ত কৰি আছোঁ তাতেতো বহুতেই আৰাম আনকি আমিতো পুৰা আমি আমাক একো কৰিবলৈও নকয় সিহঁতে যে বোলে তোমালোকে কিবা কৰা আমি গোটেই দিনটো চেয়াৰতে বহি থাকো এ চি ত
হয় ছেম তেনেকুৱা আমাৰ লগতে হৈছে ক'ব গ'লে মানে আমি যে ফাৰ্মাচী গৈছিলো ন যিহেতু আমি একো নাজানো ন ফাৰ্মাচীৰ বিষয়ে মানে তেনেকুৱাকে একো গমেই পোৱা নাছিলোঁ যিহেতু আমি কমাৰ্চ ষ্টুডেন মানে চাইন্ঞ্চৰ হলে বেলেগ কথা আছিল অলপ হলেও কিবা গম পাইছি ছিলো ন কিন্তু এতিয়া একো গম নাপাওঁ আমিও যাওঁ এনেই বহি থাকোঁ চেয়াৰত এই কিবা কিবি মানে পেৰাচিটামল গেছৰ ঔষধ এইবোৰ মানে দেখাই দিছিলে আংকলটো যে আমি এইবোৰ মানে দিছিলো ত দিয়াতে মানে এনেকুৱা কৈছো আমি বহি এনেই বহি থাকো মানে অলপ টাইম বেছি দেৰিও নহয় অকল এক ঘণ্ট ঘন্টাএকঘণ্টাই নে বহি চহি কেনে কথা চথা পাতি আমি গুচি যাওঁ তেনেকুৱাই আৰু মানে আংকলটো মানে বেছি কিবা শিকা শিকোৱা নাই আমাক, কিয় শিকোৱা নাই কি কি আমি পতকে কি শিকিম ন এনেই মানে প্ৰেছাৰ জোখাতো অলপ শিকাইছিলে কিন্তু আৰু এক মাহতো ইমান কিবা শিকিবও নোৱাৰি আৰু শিকালোঁ হেতৰ মানে নোকচান হৈ যাব ন, মানে কি ঠিক আমি বেলেগ কিবা হেৰি কৰি দিওঁ যদি বেয়াই কৰি দিওঁ যদি কাবাৰ লগত সিহঁতে আমাক ব ভাল শিকাব আমি যদি বেয়া হৈ যাইছো আমাৰ পৰা সেইটো কাৰণে এইটো ভয়তে এনে বেজি ল'ব এনে কৈছিলে যি বেজি ল'বাই তোমালোকে, শিক্ষাম মূটিত নে যি দিয়ে ন এইবোৰ শিকাম বুলি কৈছিলে কিন্তু তে তই ভাবিছে তোমালোক আৰু অলপ কৰিবা তেতিয়া শিকাই দিম বুলি কেনে তাৰ পিছত আমি ভাবিলো এনে বহি থাকো এনেই মানে ভাল নালাগে ন যিহেতু কিবা কৰিব কাৰণে আহিছো সেইখিনিও কৰিব কিবা কৰিব দিলে অলপ মানে ভাল লাগে ন। তে সেনেকুৱাকে বহি বহি বহি বহি আহো তাৰ পাছত এনে মেডিচিনৰ বিষয় লৈ কিবা কি গম পাইছিলোঁ ম আৰু ছাৰেটো কৈছিলে ন তোমালোক কও মানে বনাব লাগিব ৰিপৰ্ট নিচিনা লিখিব লাগিব বুলি আমি ভাবিছো চব মেডিচিনৰ বিষয়ে লয় আৰু ভাইবা বোৰো ল'ব ন তে তেনেকে আমি ভাবিলোঁ যে অলপ আমিও পঢ়ি লওঁ বুলি কিনে অলপ চা মানে আংকলটোকো কওঁ অলপ বুজাই দিবৰ কাৰণে কিবা কিবি আংকলটো কলা তোমোক মানে কেনেকুৱাকে মই বুজাম ন মানে ষ্টাৰ্টিং টো বেছিকৈ পৰা কে বুজাব লাগিব ন এতিয়া বেছিকৈ বুজা বুজাবৰ কাৰণে এটা ফাৰ্মাচী হয়টো ৰেগুলাৰ মানে কাষ্টমাৰ আহিয়েই থাকো আহিয়েই থাকো আমাক বুজাব টাইমে নাপায় ন তে এনেই অলপ চলপ বুজাইছিলে বুজোৱাৰ পাছত আমি এনে বহি থাকো আৰু আকৌ চাৰ্টিফিকেট ওলাব কাৰণে আমাক অহ চাৰে চাৰিশ মান এইবাৰ অহ চাৰে চাৰিশ লাগিছিল যিহেতু আমি নিজে বনাইছিলোঁ চাৰ্টিফে কেটিবোৰ। আংকল টো মানে এনে হেৰি কৰা নাছিলে আংকল অকল ষ্টাম্প মাৰিছিলে আমি নিজে কম্পিউটাৰ দোকানত গৈ কেনে নিজে ওলালো ওলোৱাই চিলাই কিনে তাৰপিছতে নিজে ওলাই তাৰপিছতে আমি যেতিয়া ছাৰ তাতে গ'লো ন ভাইবাৰ লোৱা সময় প্ৰেছাৰ বেছি কিবা মানে সোধা নাই অকল ফাৰ্মাচীৰ ডক্টৰৰ নামটো সুধিছিলে আৰু মানে তেনেকুৱা কে কুৱেশ্যচন এইবোৰ সোধা নাছিলে অকল তোমালোক কি কি কৰিছি মেডিচনৰ বিষয়ে কৈছিল মই কৈছো আৰু মানে অহ পেৰাচিটামল সাত আঠ প্ৰকাৰৰ আছে পেৰাচিম বহুত প্ৰকাৰৰ আছে ন তেনেকুৱা অলপ-চলপ বেছিক জানো সেইখিনিয়ে কৈছো আৱ ছাৰে একো কোৱা নাই তাই এইতুটো মানে ভালে হৈছিল আমিও ফ্ৰীতে গৈছো, ফ্ৰীতে অহা যোৱা কৰিলো তেনেকুৱাকে ইমান প্ৰব্লেম হোৱা নাই আ যিবোৰ মানে কলেজৰ পৰা শি কৰিছিলে ন এমট্ৰন বুলি কয় নেকি অ তাৰে পৰা কৰিছিলে, কৰাতে মানে সিহঁতৰো মানে কি হল ছাৰবোৰ মানে এবাৰ কলে ভাইবা নলও বুলি কেনে যিহেতু সিহঁতক কলেজৰে কৰাই দিছে, প্ৰেক্টিকেল এইবোৰ ভাই ভা টো হৈ গৈছিলে কিন্তুতিতাও মানে সিহঁতক কৈছে নালাগে তাৰছত আৰু নেক্সটাইম কলে যে লাগিব বুলি কেনে মানে সিহঁতৰে মানে বেছি ঝেমেলা হৈ গৈছে যিহেতু মানে তাসতি কলেজৰ পৰাই কৰিছিলে কিন্তু সিহঁতেৰে বেছি মানে ভুল-চুল হৈছে কিন্তু আমাৰ একো হোৱা নাই কিয়কি আমি মানে নিজৰ বাহিৰৰ পৰা কৰি আহিছোঁ মানে ছাৰহতে ভাবিছে ন সিহঁতৰ নিজৰে পইচা দি কৰি আছে চাৰেটো গম নাপায় ন ফ্ৰীতে আহিছো বুলি হয় নে নহয় ত তেনেকুৱাকে আমি পইচা দেৰি কৰিছে আৰু আমি ইমান দি ইমান দিন টাইম লগা আৰু আমাৰ ঘৰৰ কাষতে আছিল ভালেহৈছ আজি মোৰ ঘৰৰ কাষতে ফাৰ্ম মাৰিছে যিহেতু কলেজো ইমান দূৰ যাব লাগে আমাৰ আহা-যোৱা হয় তেনেকুৱাকে ভালে হৈছে আমাৰে ঘৰৰ ওচৰতে ইটাৰিপ কৰিছিলো আৰু তোমাৰো ভালে হৈছে যিহেতু বিশ টকাতো যোৱাতে একো নাই ন বিশ, চল্লিশ ধৰি কিনে তোমাৰ হয়
দুটাহে গাড়ী বদলাব লাগে আৰু তাতে এনেও গৈ কিনে আৰাম তাতে ভেটিনেৰী যোনটো কেম্পাছ টো হয় ন গোটেই ঠাণ্ডা হয় কেম্পাছটোও ঠাণ্ডা আৰু ভিতৰতো ঠাণ্ডা ত' মানে আমি একো অশান্তি পোৱা নাই আৰু আমাক শিকোৱা মানুহখিনি বা তাৰে যোনটো গোটেই মানে কেম্পাছৰ যিমানখিনি ষ্টাফ আছে গোটেইখিনি ভাল হয় আমাক অ যোনটো ডক্তৰ আছে তেখেতেও আহি কিনে এনেকে আমাক মাজে-মাজে এটা-দুটা কুৱেশ্যন কৰে যদি বুজি নাপালোঁ বুজাই দিলে আৰু লগতে অ মানে এনেকে আহে ন কু কুৰ, মেকুৰীবোৰ আহে ত' সিহঁতক যে তিয়া ইনজেকশ্যন বা মেডিচিন যিবোৰ ট্ৰিটমেণ্ট দিয়ে আৰু আমি যেতিয়া শু মানে ফাৰ্ষ্টৰ দুই, তিনিদিনমান মানে যোনজন দাদাই দিয়ে সি মানে কোৱা নাছিলে সি তাৰ পিছত তাক লগ কথা পাতোতে মানে সি ক'লে যে বোলে কি কয় মই চাই আহিলোঁ তোমালোকক ইমান দিনে তোমালোক কি কৰা মই ক'লো হয় কিন্তু চাই আছিলোঁ ফাষ্ট কেইদিন কোৱা নাই সেইকাৰণে ভালদৰে আমি মানে নিজেই যি বুজিছো, যি দেখিছো লিখি গৈছিলো কিন্তু এতিয়া মানে আমি সুধো আমাৰ গোটেই নামবোৰ কৈ দিয়ে আমি লিখি যাওঁ আৰু, আৰু আমাৰ বেলেগ একো কাম নাথাকে আমি বাছ তাতে তোমাৰ এইটোয়ে সুধো যে অ পেটটোৰ কি বেমাৰ হৈছে কি মেডিচিন দি আছে, তা সি কি খাই ভাল পায়, তাৰ নেচাৰ কি হয় খঙাল, ৰেছিভ নে, ফ্ৰেণ্ডলি হয় নে কি হয়, আমি সেইবোৰে সুধো আমি বাছ লিখিয়ে থাকোঁ গোটেই দিনটো কবলে গলে এতিয়া আমাক ৰীচেণ্টলী টো তোমাৰ আৰু এটা হেৰী চেণ্টাৰত ট্ৰানপাৰ কৰাই দিছে বেলেগে এ এটা ইয়াত কি কয় এইত মানে তোমাৰ কি হৈছে মানে আমাৰ মৰ্ণিং শ্বিফ্টত ন বেছি ষ্টুডেণ্ট হৈ গৈছে ত' আমাৰ ডক্তৰজনে ক'লে যে তোমালোকে অল্টাৰনেট কৰি কিনে বেলেগ এটা সেইটো গুচি যাবা এই বেলেগ এটা অফিচ আছে তাতে যাব গৈছে
কৰাটো ভালে যিহেতু কৰিয়ে থাকা আৰু ভালে লাগি তোমাৰ লগত কথা পাতি বহুত কিবা জানিলো অ তুমিও গম পালা তেনেকুৱা তে ভালে লাগিছে তোমালোক। আৰু আগতীয়াকৈ কথা পাতিম দিয়া, ভালদৰে। হয়, ঠিক আছে দিয়া। হয় ৰাখিছোঁ, ধন্যবাদ।